হেল্ল'
অ মই তোমাৰ এই এনে অকমান ওলাই আহিছ ছিলো তুমি?
ময়ো এপাক এনে ওলাই আছিলো তোমাৰ কি নেটৱৰ্ক বেয়া নেকি?
মোৰ অকমান এই নেটৱৰ্ক বেয়া হৈ আছে। অকণ এই ওলাই আহিছিলো যে মানে বাহনি এনেকুৱা আছে মানে ইমান এটা নাপায় নেটৰ্ক।
অ, অ কি চিম চলোৱা তুমি? অ এয়াৰটেলৰ তোমাৰ এইফালে মানে ভালকে নে নাপায় নেকি তোমালোকৰ ৰা
নহয় আমাৰ এইফালে মানে কি হয় অকমান গাঁৱলীয়া টাইপৰ হৈ যায় যে মানে, টাৱাৰ চাৱাৰ তামানে অকণ দূৰলৈ আছে ন, মানে নাপায়েই ভালকে।
অ তোমালোকৰ ঘৰখন মানে অকণ চুকৰ ফালে ন, সেইকাৰণে চাগে এনেকুৱা প্ৰব্লেম হৈছে।
অ এইফালে অকমান ঘৰৰ চুকৰ পিনে সেইটোয়ে দিগদাৰ মানে।
অ ঠিকে আছে শুনা শুনাচোন, তোমাক কথা এটাৰ কাৰণে ফোন কৰিলো মানে মই।
অ কোৱাচোন বাৰু।
তুমিতো কলেজ পঢ়িছিলা নেকি?
মই তোমাৰ অ কলেজ মানে মই তোমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, গভাৰ্মেণ্ট আই -টি -আই যে তাত মই ইলেকটি চেণ্ড কৰি আছোঁ।
অ মানে মই সেইটো কাৰণে তোমাক ফোন কৰিলো বুজিছা, মোৰ মানে ঘৰৰ ভাইটি এটা আছে। মোৰ মানে মামাৰ লৰা, সি মানে কৈছিলে মোক, মই তাত মানে আই- টি -আই কৰিম বুলি ক'লে, মই চাগে তোমাৰ নম্বৰটো মানে মই লগৰ এজনৰ পৰা ললো। তেতিয়া মানে মোৰ লগৰ জনে ক'লে যে, এইখন ই আই- টি- আই কলেজত কৰি আছে। সি অলপ সহায় কৰি দিব তেতিয়া মানে মই তোমাক ফোন কৰিলো সেইটো কাৰণে।
অ অ মানে শুনা হা, তোমাৰ আমাৰ ইয়াত এ মানে আই -টি -আই কলেজ দুখন আছে, এখন তোমাৰ প্ৰাইভেট আৰু এখন তোমাৰ গভমেন্ট হয়, তাৰপিছত মানে এতিয়া কি হৈছে মানে মই প্ৰাইভেট খনতে কৰিম ভাবি ছিলো ফাষ্টতে তাতে কিন্তু পইচা মানে বহুত লাগে। তোমাৰ, মোৰ ঘৰৰ মানে অকণমান ইমান মানে আৰ্থিক ব্যৱস্থা ইমান ভাল নহয় মানে, সেইটো কাৰণে অ, আৰু মোৰ মানে অ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত অ পাৰ্চেন্টেজটো অকণমান মানে ভালেই আছিলে সেইটো কাৰণে মানে ইয়াতো পাই গলো আ ক মই তোমাৰ চাই -চিলড্ৰেন চাইণ্টিষ্ট হৈছিলো মানে তোমাৰ এনেকুৱা প্ৰজেক্ট কম্পিটিচনত। সেইবোৰ চাৰ্টিফিকেট চালে, চাৰ্টিফিকেট চাই কৰি পেলাই মানে লাষ্টত মানে যেনে -তেনে পালো আৰু এনেই মানে নাপায় বাৰু মানে মোৰ কাৰণে পাৰ্চেন্টেজটো ভাল আছিলে, কিন্তু তাত বহুত পাৰ্চেন্টেজ লাগে।
অ শুনাচোন, মানে মোৰ তোমাক আৰু এটাৰ কাৰণে ফোন কৰিলো প্ৰাইভেট মানে, তোমাৰ আই টি আই কলেজখন কি বেয়া নেকি?
নহয় -নহয়, প্ৰাইভেটখন তোমাৰ বেয়া নহয় কিন্তু মানে তোমাৰ চাৰ্টিফিকেটখনৰ লগত কথা ন? এখন এটা থাকে প্ৰাইভেট হলে এছ চি ভি টি আৰু তোমাৰ মানে প্ৰাইভেট হ'লে এছ চি ভি টি থাকে, আৰু চৰকাৰী হ'লে এন চি ভী টি হে, মানে এছ চি ভি টি হ'লে তুমি অকল ষ্টেটত তুমি মানে কাম কৰিব পাৰা কিবা পালেও যদি পোৱা ষ্টেটত পাৰিবা। কিন্তু তুমি যদি চৰকাৰী কৰা তেতিয়াহলে তোমাৰ আণ্ডাৰ আই এম চি, তুমি মা নে এন চি ভী টিয়ে চাৰ্টিফিকেট ওলাব, তেতিয়া তুমি নেচনেলত কৰিব পাৰিবা কামবোৰ আৰু তোমাৰ মানে কি হয় প্ৰাইভেট কৰি যদি কৰা, তেতিয়াহলে তুমি মানে ধৰ, এতিয়া যিকোনো কামত চৰকাৰী কাম কিছুমানত পোৱা চান্স ইমান এটা নাথাকে। কিন্তু যদি তুমি গভাৰটমেন্ট খনত কৰি যদি তুমি এন চি ভি টিত কৰা তেতিয়াহ'লে তোমাৰ মানে লাভ আছে বহুত, ৰেলৱে পিনৰ পৰা হওক বা তোমাৰ মিলিটৰী তোমাৰ তাত ধৰ, বহুত খিনি লাগে এই ধৰা, এনেকুৱা লাইট চাইটৰ ৱায়ৰিং কিনি মানে তাত তোমাৰ বহুত লাভ আছে।
উম, মই মানে সেইটো কনফিউজন মানে মই দূৰ কৰিবৰ কাৰণে মোৰ অলপ খেলি মেলি হৈ আছিলে আৰু ভাইট জনে ইমান ভালকে নাজানেতো, ত' সেই সটো কাৰণে ভাবিলো মানে তোমাক সুধি পেলাই কনফাৰ্মেশ্যনটো লৈ লওঁ কাৰণ তেতিয়া মানে অকণ সুবিধা হ'ব ন মোৰো তে এতিয়া ধৰক ক'ব পাৰিম মই মোৰ ভাইটিক যে মোৰ চিনাকি আছে
অ', অ', অ', তোমাৰ মানে এতিয়া কি হৈ আছ ছে তুমি ভাইটিক তুমি ভালকে কোৱা আৰু তোমাৰ ভাইটিৰ পাৰ্চেণ্টেজ কিমান?
মোৰ ভাইটিৰ পাৰ্চেন্টেজ তোমাৰ হেৰি আছিলে আহ ছিক্সটী এইট। পইণ্ট এইট আছিল নেকি, অহ, ছিক্সটী এইট পইণ্ট নাইন।
ছিক্সটী এইট পইণ্ট নাইন আছিলে ন, অ', ছিক্স টী এইট মই নাইন হ'লে তোমাৰ, অ', পাব পাৰে কিয় তোমাৰ ছায়ন্সত আছিলে নে আৰ্ট চত নে কমাৰ্চ?
তোমাৰ তাৰ চাইন্সত আছিলে কিন্তু তাৰ হেৰিটো ভাল আছিলে তোমাৰ ধৰা এয়া কি কয় তাৰ মানে ই হেৰি হয়, এছ টিৰ হয় মানে কাষ্ট তাৰ ই ডাব্লিউ এছ চাৰ্টিফিকেট আছ
অ', তেতিয়া, অ', নাই, নাই পাই যাব পাই যাব তেতিয়া পাই যাব আৰু সি চাইন্সৰ পিনৰপা ন? চাইন্সৰ পিনৰ পৰা অলৰেডি এইবোৰ মানে জনায়ে হয় যে সেইটো কাৰণে সি ধুনীয়া কে পাব, আৰু তোমাৰ যদি কৰে এতিয়া আই টি আইত তোমাৰ বহুত কেইটা ট্ৰেড আছে তোমাৰ এম এম ভ আছে
অ', অ', সেইটোৱে মোক সুধি আছিলে মানে, আই টি আই তুমি এটা কোৱাচোন বিভাগ কিমান আছে মানে এইটো কোৱা কি কি বিভাগত মানে সি কৰিব পাৰে?
অ', বিভাগ-বিভাগ কেইটা মই কৈ দিছো শুনি লোৱা। তোমাৰ মটৰ মেকানিক আছে, মটৰ মেকানিক আছ তাৰপিছত ডিজেল আহ মেকানিক আছে তাৰপিছত ৰবটিকছ আছে। ডিজাইনিং আছে। দ'ৰ্জী আছে ৱায়াৰমেন আছে এম এম ভি আছে ইলেক্ট্ৰিচিয়ান আছে। কপাৰ আছে তেনেকে মানে ফিটাৰ আছে। তেনেকে মানে বহুত এইখিনি আছে। মানে তেওঁ মানে তাৰ ভিতৰত তুমি মানে টাটা যোনটো তোমাৰ মানে ডিলাৰ মানে কোম্পানীটো।
উম
সেইটো আণ্ডাৰত তোমাৰ ৰ'বটিকছ আৰু ডিজাইনিংটো তোমাৰ মানে তাত মানে সেইটো প্ৰাইভেট কৰিয়ে দিছিলে। কিন্তু তোমাৰ এতিয়া ইয়াত চৰকাৰী হৈ গ'ল ন সেইটো কাৰণে তোমাৰ এইটোত লাভ আছে। হা তুমি তেতিয়া আগলেও বহুত জাগাত ধুনীয়া চান্স পাব পাৰা। তুমি এই তাৰ ৰবটিকস টো যদিও কৰিব পাৰা মানে বহুত লাভ আছে মানে তোমাৰ কোম্পানীয়ে চোম্পানীয়ে সোমাবলে তোমাৰ বহুত সহজ হয় নে কিন্তু তোমাৰ যদি সেইবোৰ ডিমাণ্ড এটা নাই মানে ধৰ এনেকুৱা তাত ধৰ গাড়ী চাৰীও কথা এটা আহে ন তুমি ধৰ কে এয়া তোমাৰ ভাইটিক সুধিবা যদি তাৰ তেনেকুৱা ইণ্টাৰেষ্ট ইমান নাই তেতিয়াহ'লে হেৰি কৰিব দিবা তাক অ মানে ইলেক্ট্ৰিচিয়ান বা ৱায়াৰমেনত ল'ব দিবা। মানে সি ভাল পাব কৰি বা এয়া মটৰ মেকানিকতো ল'ব পাৰে এম এম বি মানে তাৰ যোনতটো ভাল লাগে ন এতিয়া মোৰ যোনটো ভাল লাগে তাৰ নালাগিবও পাৰে।
সেইটোৱেটো তাৰ সেইটোত মানে আগ্ৰহ নাথাকিবও পাৰে সেইটোৰ বিষয়ে বিষয়ত সেইটো বাৰু মই গম পাইছো তাক মানে মই সুধিছো এইটো কথা। তাক মানে মই কৈছো যে চাইলত যোনটো ভাল লাগে মোক ক মই কথাটো পাতি লওঁ আৰু এতিয়াতো এপ্লাই চলি আছে মই ভাবিলো তাক এবাৰ কথাটো পাতি কথাটো ক তাৰপিছত তাক সিও এতিয়া যি কয় আৰু সেইটোয়ে কৰিম আৰু এতিয়া সি মানে আহিব মোৰ ঘৰলে কাইলৈ আহিব মোক খালি এতিয়া ফোনতটো কৰি জাই দিছে চব মানে যি এপ্লাই লাগে যি ইনফৰ্ম লাগে চব মানে ডকুমেন্টচ যি যি লাগে যি দৰকাৰ সেইখিনি সি মোক কৈছে মই কাইলৈ লৈ আহিম তুমি আজি মোক ফোনটো কৰি পেলাই সুধি দিয়া তেতিয়া মানে মই চবতে সুবিধা হ'ব আৰু বুজিছা?
অঁ অঁ
সেইটো কাৰণে তোমাক কৰিলো তাক মানে ডকুমেণ্টছ এনে কি কি লাগে?
ডকুমেণ্টছ তোমাৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাৰপিছত ধৰ মাৰ্কশ্বিট লাগে এডমিট কাৰ্ড লাগে তাৰপিছত তোমাৰ আৰু তোমাৰ আধাৰ কাৰ্ড লাগিব।
অ আৰু শুনাচোন হেৰি তোমাৰ এইটো কিহৰ চাৰ্টিফিকেট লাগে মানে মানে তোমাৰ হাইৰ ছেকেণ্ডী পাছত লাগে নে মেত
তোমাৰ তোমাৰ চোৱা হা আই টি তোমাৰ পাৰ্চেন্টেজ যদি তোমাৰ হাই ছেকেণ্ডেৰীতকে মেট্ৰিকৰ বেছি ভাল আছিলে তেতিয়াহ'লে তোমাৰ মেট্ৰিকৰখন দিলে বেছি লাভ আছে। আৰু যে মেটিকতৈ হাই ছেকেণ্ডাৰীৰ পাৰ্চেটেজ বেছি তেতিয়াহ'লে তোমাৰ হাই ছেকেণ্ডাৰীৰ দিলে ভাল হব, মানে পাৰ্চেণ্টেজটো যিমান বেছি থাকে সেইমতে তোমাৰ ৰুল নম্বাৰত যায় আৰু ৰুল নম্বাৰ ওৱানটো মানে তোমাৰ ওৱানৰ পৰা টেনলৈকে বেছি গুৰুত্ব দিয়ে, মানে আমাৰ মানে আই টি আই খনত কেনেকুৱা তোমাৰ এতিয়া যোনবোৰ মানে হয় ৰে'লৱেতে হওক বা তোমাৰ এনেকুৱা এয়াৰপ'ৰ্টছতে হওক তেনেকে মানে তোমাৰ কুটা হিচাপত আহে মানুহ আহি পেলাই মানে আমাৰ ইনষ্ট্ৰাক্টৰক ধৰক কয় যে এনেকুৱা ভাল পোৱালি লাগে, টা ইনষ্ট্ৰক্তৰে হওক বা মানে এনেকুৱা চাই ওৱানৰ পৰা এ ৰোল নাম্বাৰৰ ভিতৰৰ খিনি মানে বেছি চাই। সিহঁতে মানে ঘপচে পাই যায়, সেইটো কাৰণে তোমাৰ যদি বেছি হেৰি আছে মানে ধৰ পাৰ্চেন্টেজ যোনটো বেছি সেইটোত দিব দিবা, যদি তোমাৰ চাৰি বা পাচত পাই গ'ল তেতিয়াহ'লেতো তুমি ক'বই নালাগে কিবা এটা ন কিবা এটা আইটিৰ ফালৰ পৰাই পাই যায়।
অ' আৰু-আৰু মই বহুতৰ মানুহৰ মুখেদি শুনিছোঁ আই টি আই কি মানে তোমাৰ পঢ়িবলৈ এতিয়াই মানে ভাল ৰিজাল্টত মানে কি হয় আই টি আই যেতিয়া পাছ হয় আই টি আইটো পাছ আই টি আই মানে কি কিমান মানে হয় টাইমটো কিমান মানে বছৰটো কেই বছৰ লাগে?
তোমাৰ মই এতিয়া ইমান এটা নাজানিম বাৰু এবছৰীয়া কৰ্চো আছে, আঢ়ৈ বছৰীয়া আছে, তিনি বছৰীয়া আছে। আছে তেনেকুৱা আই টি এড যোনটো তোমাৰ ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান হয়, সেইটো তোমাৰ আঢ়ৈ বছৰ মই মানে তোমাৰ ছেকেণ্ড ইয়াৰ টো পাছ কৰা পিছতে তোমাৰ মানে ধৰ দুবছৰত হৈ যায় ন, তাৰপিছত তিনিমাহ ট্ৰেইনিং হয়।
উম'
আৰু দুমাহ মানে প্ৰেক্টিকেলি দেখায়।
অ'হ কথাটো মানে তেনেকুৱাহে।
অ'
ঠিকে আছে তেনে তাক মই ক'ম তেনে তাৰ হাই ছেকেণ্ডেৰীত বাৰু পাৰ্চেন্টেজ টো ভালেই, তাৰ মেট্ৰিকৰ ছেভেটি ফ'ৰ আছিলে, হাই ছেকেণ্ডেৰীত মানে ধৰা মই ভাবিলোঁ চাগে হাই ছেকেণ্ডেৰীত এড ভিয়েৰ লাগে নে কি হয়? হাই ছেকেণ্ডৰিত ছিক্স পিয়েৰদ টো‌ নাই, মেট্ৰিকত কিন্তু ভাল ৰিজাল্ট আছিলে তাৰ।
অতে মেটিককৰ্ষণ দিয়া বেছি লাভ হ'ব তাৰ।
অ' সেইটোৱে কৰিব দিম এতিয়া, তুমি এতিয়া তুমি জানা ন সি সেই কাৰণে তোমাক সুধিলোঁ আৰু মানে সি কৈছে মটৰ মেকানিকত পঢ়িম বুলি ক'লে। নহয় কিবা মানে গাড়ীচাৰীৰ ওপৰত বহ বহুত আগৰ পৰাাই তাৰ বহুত ইন্টাৰেষ্ট আৰু সি ধৰা সৰুতেও মানে সি বহুত এনেকুৱা- এনেকুৱা প্ৰজেক্ট বনাইছে স্কুলত যোনটো মানে একজিবিচন হয় তেনেকুৱাত মানে তাত মানে সেইবিলাকত সি, কি প্ৰদৰ্শনী কৰি মানে বহুত ভাল ভাল বস্তু বনাই গাড়ী বনাই, গাড়ীত মানে তোম এইবাক চব মটৰ হওক বা ৰিমট কন্ট্ৰলৰ যোনটো চাৰ্কেট তাৰকেত কিনি তেনে, বনাইছে মানে,
অঁ অঁ
স্কুলৰ ফালৰ পৰা পুৰসকাৰ পাইছে বাৰু তেনেকুৱে সেইটো কাৰণে মানে ত সি ভাবি আছে যে মই মটৰ মেকোনিক কৰিম আৰু তাৰ সটোত বহুতো আগ্ৰহো আছে মই সেইকাৰণে তাৰ আগ্ৰহতটো চাই পেলাই ভাবিলো যে মটৰ মেকানিকেল, তে কৰিব দিব এ মাহঁতে মানে তাৰ মামীহতে আমাৰ কৈ আছ ধৰা তাক এয়া কৰিবলে ইলেক্ট্ৰিচিয়ান কৰিবলে কিন্তু সি মটৰ মেকানিক কৰিম বুলি ভাবি আছে ত' মটৰ মেকানিকটোতে দি দিয়া ভাল হ'ব ন'?
অ', অ', নহয় সেইটোয়ে সি যোনটো সি আগ্ৰহ হৈ আছে তাক সেইটো কৰিব দিয়া কাৰণ যদি মাক- বাপেকৰ কথা শুনি পেলাই ধৰ এতিয়া সি ইলেক্ট্ৰিচিয়ান টো ল'লে সি ভাল নাপায় ন' বাই চান্স মানে সি ধৰ তাৰ মন নগলে আকৌ তাত কথাটো বেয়া হ'ব কাৰণ যদি তাত পিছত সি কৰিও ল'লে দেই কৰি লোৱাৰ পিছত তাত যদি এডাল বা দুডাল তাৰ যদি উল্টা পোল্টা হৈ যায় গোটেই ঘৰ জ্বলি যাব পাৰে কিন্তু তাৰ যেতিয়া মটৰ মেকান, কত তোমাৰ ইমানখিনি ইণ্টাৰেষ্ট আছে সি আগৰ পৰা, কৰা আছে গতিকে সি প্ৰেক্টিকেলতো ভাল নাম্বাৰ পাব কাৰণ সি অলৰেডি জানেই প্ৰায়। সিটো নজনাকৈ নাই ন জানেই গতিক তোমাৰে সেই, আৰু তাত যদি তোমাৰ এইখিনি যদি প্ৰথমতে ইন্টাৰেষ্টিং দেখে, ছাৰহতে হা ইনষ্ট্ৰাক্টৰে যদি চাই চুপাৰভাইজাৰ মেমতে যদি গৈ পেলাই গোটেইখিনি চাই, কৈ লয় তেতিয়া তাৰ মানে তোমাৰ পজিচন টো চবতকে ওপৰত হৈ যায় তেতিয়া তোমাৰ ধৰ কিবা এটা হলে মানে তাক প্ৰথমতে জনাব যে এনেকুৱা হৈছে তুমি কৰা তেতিয়া মানে চবপিনৰ পৰা যেতিয়া তাৰ কালেক্ট হৈ যাব ন' তাতো চাৰ্টিফিকেট দিব তাৰ মানে এটাৰ এনেকুৱা থাকে স্কুলৰ মানে কলেজখনৰ পিনৰ পৰাই তোমাৰ এটা লিখি দিয়ে যে এ আমাৰ আই টি এ খনৰ অমুক ফিল্ডৰ ভিতৰত এই ল'ৰাটো চবতকৈ ভাল এই অমুক টো তাতকৈ অকন ভাল তেনেকে তোমাক তিনিটা পজিচন থাকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড সি তেনেকুৱা যদি ইণ্টাৰেষ্টিং দে সি ফাৰ্ষ্ট পজিচনত যদি পাই যায় তেতিয়াহলে ত' মানে সেইটোও চাই মানে তোমাৰ চাকৰি বাকৰি কাৰণে আহিলে। অ, অফাৰ কৰে অ, মানে তোমাৰ আহে তেনেকুৱা লাইন মানে সেইটো কাৰণে তাত যদি তুমি ভালকৈ মিলি থাকিব পাৰা আৰু লগতে তোমাৰ যদি ভাল ৰেচপঞ্চিবিলিটি হয় তেতিয়লে তুমি মানে এক মানে তোমাৰ নাইনটি এইট পাৰ্চেনে চাঞ্চ তাকে তুমি চাকৰি পোৱা।
উম, হয় দিয়া ভালে কৰিলা ইমান খিনি কথা গম পাই ভাল লাগিলে মই তাক এতিয়া সেইখিনি জনা নাম বাৰু।
অ', অ', তাক তুমি ক'বা আহ, গোটেইখিনি কথা এ তে কি হয় কি নহয়।
অ', অ', হ'ব ঠিক আছে তেনে মই তাক-তাক চব কথা জনাই দিম। আৰু তাক ক'ম যে মটৰ এনেকে-এনেক টো কৰা কাৰণ এতিয়া মই ঘৰৰ মানিহত মানে মামিহঁতকো বুজাই দিম আৰু গোটেইখিনি কথা। তা কাৰণ এতিয়া তাৰ যোনটোত আগ্ৰহ আছে সেইটোত কৰিব দিলে কিবা এটা ভাল হয়। আৰু এতিয়া তাৰ যদি আ থকা বস্তুটো তাক জোৰ জবৰ্তি কৰোৱা হয় এনেকুৱা বহুত মাক - বাপেক থাকে সি নিজৰ মতে যি কৰিব নিদিয়ে যে তই এতিয়া ডক্তৰৰ ওপৰ কিবা পৰা এনেকুৱা কথা কয়। তোমাক জাষ্ট মই উদাহৰণটো দিছোঁ দেই, সেইটোৱে তাক মানে মই সেইকাৰণে কৈছোঁ যে, তই আ টি আই টোৱে কৰ। কৰ যদি খালি আৰু মাকহঁতে ইলেক্ট্ৰিচিয়ান কৰিব দিছে, এতিয়া মই কম যে, মাকক মানে মামীক বুজাই দিম ভালকে। মানে যে, ইলেক্ট্ৰিচিয়ান কৰিব নালাগে মটৰ মেকানিকটো পঢ়িলে বহুত ভাল হ'ব।
অ', অ', তাকে, হ'ব তুমি ভালকে বুজাই কৰি ক'বা আৰু কথাখিনি কি হয়।
অ', অ', সেইটোয়ে মই সেইকাৰণে তোমাক সুধি পেলাই মানে মোৰ আজি ভাল লাগিলে কথা পাতি তোমাৰ লগত দেই।
অ', অ', এ তাকে ভাল লাগিল বাৰু।
উম, দিয়া আৰু তেনে ঠিক আছে ন'।